হেল্ল'
হয় নমস্কাৰ।
হয় নমস্কাৰ, নমস্কাৰ কি কৰি আছে?
অকনমান ওলাই আহিছো আমাৰ লগত আৰু দুই-দুইজন ব্যক- সি আছে আমি তিনিওঁজন মিলি মানে, অকমান হাৱা খাবলে আহিছো। আৰু এইকণতে ঘোঁৰা দুটাও আছে বৰ টিঘলিঘিৰাই ঘূৰি ফুৰিছে।
হয়, হয় ময়ো এ, আপোনাৰ মনো নাগভোধাৰ ওচৰতে অকনমান ৰখি আছিলোঁ।
এই তাক অকমান মনে, মনে থাকিবলে ক'।
হা?
এই তাইক মনে, মনে থাকিবলে ক, ম, তাৰ মাতটো শুনিলে খং উঠে।
হয, হয় মই তেওঁলোকৰ ওচৰৰ পৰা মানে অকমান আগবাঢ়ি গুচি আহিলো, যিহেতু আপুনি জানেই ত, ছোৱালী পাগল অকনমান মানে এনেকুৱা টাইপৰ মানুহ, গতিকে মানে সেয়াই সেইটো কাৰণে মানে আমাক দেখিলে যে দলঙৰ ওপৰত, সেইটো কাৰণে মানে ইফালে যোৱা বাহু ধৰি গুচি গ'ল। কিন্তু যেতিয়াই দেখিলে আমি দৰঙৰ ওপৰৰ পৰা এইফালে অকনমান গতি কৰিলোঁ সেই তেতিয়াই মানে আকৌ, হয় হয়, উভতি আহি আকৌ তাত পাই গ'ল হি ।
সেইয়াহে, এতিয়া আপুনি কি কৰি আছে?
কি কৰিব, এই লৰা-ছোৱালী বিলাকৰ কথা ভাবি, ভাবি আহি আছো, আচলতে কথাটো কি হ'ল জানে, এই এইবোৰ আপোনাৰ সেই দলঙৰ ওপৰত থকা কেইটা আজ হয়, আচলতে কি হ'ল কথাটো এই আপা জলচে জলটো মানে ঘৰতে আহে যে সেই-সেই চাগতে চাগে এই ফোনটো লৈ চাগে মেছেজ দিলে আহা আজি পাপা ঘৰত নাই, এই সেইটো কাৰণে দলং ওপৰত বহি আছেহি চাগে এইকেইটা।
তাকে, এই স্বভাৱটো বৰ বেয়া একদম হা। , হয় এতিয়া সেই আৰু আপোনাৰ লগত এটা বৰ ডাঙৰ কথা এটা আছিলে, আমি যোনটো দিশত গৈ আছিলো য'ত আমাৰ ঠিকনাটো আছিল আমি কৰ্ম কৰা, সেই কৰ্মস্থলীত অকণমান বাধা আহিলে। তিন চাৰিজন মান ব্যক্তি তাতে আছে, আমি সেইবাবে উভতি আহিছো।
হব পাৰে হয় নহয়। বাকি আপুনি কথা এটা গম পায় নে বাৰু। হয়, আচলতে মানে এই আজিকালি ওঠৰ বছৰৰ তলৰ ছোৱালী ভাল পোৱা বা ওঠৰ বছৰ যদি আপোনাৰ হোৱা আপুনি যদি সেনেদৰে মানে প্ৰেম কৰে, সেইটো আইনী ভাৱে আপোনাৰ এটা মানে কি হয়, শাস টি মানে সেইটো কি বুলি কয় অপৰাধ আচলতে সেইটো, গতিকে এই ওঠৰ বছৰ নহওতে এনেকে ছোৱালীৰ কাৰণে এনেকে দলঙৰ ওপৰত ৰখি ৰখাটো এইটো কিন্তু মই সমাজৰ কাৰণে গ্ৰহণযোগ্য বুলি নাভাবোঁ।
হয় হয়, একদম ভাবিব নোৱাৰি আৰু সেই ল'ৰাটো প্ৰায় ডাঙৰেই কিন্তু সি হ'লো সেইটো কাম কৰ মই কামটো কৰিব নালাগে সি জানিব লাগে যে ছোৱালীজনী সৰু যে মই কেইদিন বাৰু ৰখি দিওঁ।
হয়।
তাইৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, সি অকনমান ৰখি পেলাই চাব কব লাগে যে ছোৱালীজনীও পঢ়িব লাগে নাই এহঁতৰ সেই লিলিমাই নেৰে।
হয় হয়, এই চব মানে আজিকালি আপোনাৰ সেই ল'ৰা ছোৱালী মানে ইমান অসভ্য আপোনাৰ এতিয়া চকচোন ছোৱালীজনী ওঠৰ বছৰ নহওঁতে আপোনাৰ এইবিলাক
তাকে, দিশে আহি আছোঁ, কিয়নো তাত অকমান বাধাও আহিলে।
তাত আপোনালোকে যে মানুহ কেইজন চিনাক্ত কৰিব নোৱাৰিলে নেকি কোন মানুহ?
আহ, ইমান ভালদৰে নাচালে আমি নগলো, আমি আধা বাটতে দেখিলো তিনজন মানক কি আছে বাইকৰ পোহৰত আৰু সেইবাবে গুচি আহিলো তাৰ পৰা।
হয় হয়, মই অকণমান আঁতৰৰ পৰা থাকো নে এনেকে চাইছিলো দেখিলো আপোনালোক দুজন আহি আছে মই বোলো এজন ক'ত গ'ল, তাৰ পৰা গম পাইছো ক'লা জনক আন্ধাৰত আচলতে মই ধৰিবই পৰা নাছিলো।
তাকে ধৰিবই নোৱাৰি মই এতিয়া লগত আহি আছো যদি ধৰিব পৰা নাই।
হয়, বাকী আপুনি মেকুৰীটোৰ কথা আপুনি লক্ষ্য কৰিছেনে এইটো মানে আমাৰ পিছে পিছে আপোনাৰ আকৌ আহি আহি ইয়াত পালেহি।
মই মেকুৰীটো দেখি । ভাল কাম কৰা নাই কিয়নো সেই জীৱটো আমাৰ মৰম চেনেহ চায়েটো আমাৰ লগত আহি আছিল ন। আৰু তেনেতে মেকুৰীটো যি দোকানত সোমালেই যেনিবা তেওঁক তেওঁ গোৰটো মাৰিব নালাগিছিলে। সিওতো এটা জীৱ হয়। সে গোৰটো মাৰি দিয়া পিছত সি অন্তৰতটো দুখ পাই গল। অন্তৰত দুখ পোৱাৰ পিছতে সি আমাৰ লগত নোহোৱা হ'ল দেখিছেনে বাৰু।
হয়, হয়। আচলতে সেই মানুহৰ আজি-কালি মানে আপোনাৰ সেই মৰম, মমতা, চেনেহ এইবোৰ মানে নাইকিয়া হ'ল। আপুনি চাওঁক ইমান সুন্দৰ হয়, ইমান এটা সুন্দৰ মানে মে কুৰী পোৱালি ইমান পোৱালি পোৱালিটো, আপুনি চক হয়, তেনেদৰে মানে তাক পচন্দ গুৰ মাৰি যদি এনেকে পেলাই দিয়ে তেন্তে তাৰ কি অৱস্থা হ'ব?
হয়, হয়। এইটো এটা
হয়, বাকী মোক আজি নাক বুঢ়াই সুধি আছিলে।
পাৰিলে ফনত কা-কাকো দিগদাৰো কৰা নাছিল, একো কৰা নাছিল। অকল আমাৰ লগত সেই দোকানখনলে গৈছিল, কিন্তু তেওঁ সেই পদক্ষেপটো হাতত তুলি লৈ সেই মেকুৰীটোক যিটো গোৰ মাৰিছে, সেই মেকুৰী পোৱালীটো চিঞৰি দিছিল। আ পুনি চাগে সেইটো অনুভৱ কৰিছিলে? পোৱালিটোক যদি তেনে ধৰণৰ গোৰ এটা মাৰে সেইটো কেনেধৰণে জীয়াই থাকিব বাৰু আপুনি চওক।
হয়, হয়, হয়। আজি মানে বাকী আপোনাৰ সেই হেৰিয়ে ক'লে নাক পূজাৰীয়ে মোক সুধিলে পইচা পালি নাই? হে তাৰহে মানে উৎ উৎপাতটো লাগি আছে। আমি কেতিয়াবাতে পইচা পাই মেলি আজৰি। আমাৰ প্ৰাপ্য আমি মই পামেই। সি মোক সুধিবলে সি কোন মানে?
তাকে আৰু এতিয়া আমি চাব পাৰে মোৰ যি কোলা মোলা ভাতৃটো, তেওঁ বহুত অকমান আমাৰ বাধা দি আছে। টেটু ফালি ফালি বাটটোত আহিছে, চিঞৰিছে, কিবা ক-ৰে। এ এইবোৰ মই একদম ভাল পোৱা নাই।
হয়, হয়। তেওঁ মানে আপোনাৰ এইবোৰ মানে তেওঁৰ স্বভাৱ চৰিত্ৰটো ইমান ভাল নহয়। মই বে বেয়া পাওঁ তেওঁক, তেওঁক। কিন্তু তেওঁ এজন অপৰাধী।
হয়।
তেওঁ আচলতে সমাজৰ কাৰণে এটা কুপ্ৰভাৱ
হয় আৰু এতিয়া মই দলংৰ ওপৰত এতিয়া লে আহি পালোহি, কিন্তু সেই যি গি যিজনক ব্যক্তি কথা আপুনি কৈছিল, সেইকেইজন ব্যক্তি এতিয়ালৈকে সেই দলঙৰ ওপৰৰ পৰা যোৱাই নাই। এইটো ইহঁতক মই খেদোকে নেকি ফেকা ভাবি আছোঁ।
ঐ খেদিব লাগে। ইহঁতক মানে এতিয়া চব এহেতি আকৌ মানে আমাৰ আজি কৰ্মত আহি বাধা দিছেহি।
কোবাব লাগে, খুব কোবাব লাগে।
তাকে আ মানে এই আচলতে আমি পাপা বৰাক এই বিষয়ে আমি জনো ৱাটো বেছি ভাল হ'ব নেকি? এই বিষ তে অৱগত কৰা‌ই যদি আমি যদি এই বিষয়ে এসেকা দিব পাৰোঁ যে সিহঁতি সদায় এনেকৈ আহি আহি আপোনাৰ ছোৱালীক চাইহি, জোকাইহি। তেতিয়া কিবা এটা উচিত শাস্তি দিব নেকি?
হয়, কিয়নো মই এতিয়া আহি ওচৰ পালোহি, ঠিক আ যিটো আমাৰ বাইক ক আছিলে যিটো আমাৰ আ কথা আছিল সেই কথাটো আমি সামৰি বেলেগতো এটা, অ' হয়, হয়। বেলেগ এটা কথা পতাটোৱে ওঠিক হ'ব।
হয়, বাকী আপুনি কওঁকচোন আৰু।
হয়, এ মই ভাবি আছিলো যি আমাৰ নাতি আতি আমাৰ, অঁহ যি ছোৱালীৰ বিয়া
হয় হয়।
আ আহি আছে আৰু প্ৰায় এমাহ মান আছেই বাৰু তাৰ বাবে আপোনা আপুনি অকণমান সহায় কৰি দিব লাগিছিলে।
হয় কওঁকচোন, কেনেকুৱা ধৰণৰ সহায়।
আপুনি অকমান যদি টেন্টৰ আৰু যি খৰিবোৰত যদি অকমান লাগি দিলে হেতেন। মই অতিকে ধন্য হলোহেঁতেন।
অহ হয় হয়, সেইটো এটা মোৰ চিনাকি ভাল আপোনাৰ টেণ্টৰ ব্যৱস্থা এটা মই কৰি দিব পাৰিম। যিহেতু মোৰ চিনাকি আছে, নহয় আপুনি হেল্ল মানে ধৰক যিহেতু এতিয়া আপোনাৰ সেই গৰম দিন, গতিকে গৰম দিনত, মানে আপোনাৰ যিহেতু অকনমান ফেন চেনৰ ব্যৱস্থা কৰিব লাগিব, এইতো পইচা কথা দিয়া। হয়, গতিকে মানে আপোনাৰ সেই কথাটো এনেকোৱা, গতিকে ফেন চেন যিহেতু লাগিবই।
হয়।
তেতিয়া আপোনাৰ চকীটোক কি সকলো মিলাই আপোনাৰ পাঁচ লাখ মান যাবগে নেকি?
হয় আপুনি যদি অকণ কোলাহৰ পৰা দূৰলৈ গ'ল হেঁতেন মই অলপ ভাল পালোঁ হেঁতেন।
এ তাকে মই মানে আপোনাৰ এই নাকবুধাক মোৰ পিতো পিতো লাগিছে মানে।
মোৰ পিতো পিতো লাগিছে।
তাকে হেৰি মানে আপুনি নেদেখে নেকি বাৰু এই কৰ্মব্যস্ত থাকোঁতে নে এনেকে, কাৰোবাৰ লগত যোগাযোগ কেনেকে কথোপকথন কৰি থাকোতে মানুহে এনেকুৱা ব্যৱহাৰ কৰে নেকি, এনেকুৱা আচৰণ মানে কিহৰ? তাকে, এতিয়া চওকচোন আপোনাৰ বিয়া আপোনাৰ ছোৱালীৰ বিয়া, আপোনাৰ ইমান আমি টেন্টৰ কথা কিবা কিবি আমি আলোচনা কৰিছোঁ।
উম।
কিমান আপুনি চিন্তিত হৈ আছে কি কৰিব কি হ'ব হয় নাই বাৰু?
হয় কেনেকে কি যোগাৰ কৰিব পাৰোঁ তাৰ সেইবোৰ ধান্দা নাই আমি কিবা এটা মাথা মাৰি আছো ডাঙৰ মানুহকেটাই।
হয়, সিহঁতৰ মানে অকল ছোৱালী ধান্দা এঁহেতৰ মানে অকল ছোৱালী ধান্দা আপুনি গম পাইছে, আজিকালি মানে এই ল'ৰা ছোৱালীবোৰ এইবোৰ সেই ওঁঠৰ বছৰ নহওঁতেনে আপোনাৰ সেই বিয়া দি দি মানে সেই ঘৰত মানে আপোনাক সোমাই থৈ দিব লাগে।
তাকে একে বাৰে বেয়া হৈ গ'ল দে আকৌ। তাকৌ এইবিলাক যিবোৰ ল'ৰা, সেইবোৰ লৰা এটা এজনী বিয়া কৰা আনাৰ পাছত তোক আৰু এ আৰু এজনী লে চকু এইবোৰ এনেকুৱা ধৰণৰ লৰা ছোৱালী হৈ গৈছে।
সঁচাকে আপুনি চওকচোন এই মই আহি আপোনাৰ এই অকণমান দূৰলৈ আহিলোঁ বোলো আপোনাৰ লগত ভালকে কথাটো আলোচনা কৰি এই আপোনাক বোলো ভাল কিবা এটা মতামত আগবঢ়াও, নাই মানে তাৰ চিঞৰ আপোনাৰ মই ইয়ালেকে শুনি আছোঁ।
তাকে ইমান চিঞৰে ৰাতি গম পায় নে নাই বাৰু ইহতে? ইমান ৰাতিখন ইমান চিঞৰে নেকি?
তাকে বা মানুহৰ অকনমান মানে কিবা এটা বুলি থাকে, সেই সমাজখনত মানে সঁচাকে দেই এনেই অশভ্য লৰা ছোৱালী মই বলোত গৈ ইয়াৰ বিষয়ে কমগে।
তাকে আৰু এতিয়া আমি বিয়া কথাটো পাতিব লাগিছিল কী আমাৰ এতিয়া বিয়াৰ যিটো সমস্যাৰ সৃষ্টি হৈ আছে, টেন্টৰ বাবে মই মানুহ বিচাৰিছিলোঁ। কিন্তু যিকিজন পাইছোঁ সেইকেইজনে বৰ অত্যাধিক দাম কৈছে কিন্তু সেই দামৰ তুলনাত। টে টেণ্টো উন্নত মানৰ নহয়, আৰু তাৰ লগতে তেওঁলোকে যি এ বাচন-বৰ্তন আহিব আমি তাৰ কথাও কৈছিলো। তাতো তেওঁলোকে এ বেলেগ ধৰণৰ পইচা খুজিছে বেলেগকে আৰু তাতো তেওঁলোকে অত্যাধিক মূল্য কৈছে। মই বোলো আপোনাকে সুধি চাওঁ, আপুনি যদি ক'ব পাৰে। হয়, হয় মোক টেন্টৰ তেওঁলোকে অ', তিন লাখ কৈছে আৰু যি কাঁহী বাতি বা বাচন বোৰ দিব বনাবৰ বাব বে আৰু যি বুফে ছিষ্টেম আছে, সেই যিবোৰ বাচনৰ দৰকাৰ হ'ব, তেওঁ সেইবিলাকত এক লাখ অ', বিছ এক্স বেছিকে খুজিছে।
হয়। আচলতে ময়ো আপোনাৰ সেই সিমানটোৱেই হ'ব গে বুলি ভাবো। মানে আপোনাৰ চক আচলতে আপোনাৰ কথাটো এনেকুৱা। যিহেতু আপোনাৰ এতিয়া গৰমৰ দিন, গতিকে ফেন আপুনি আপোনাৰ ৰভাতলত ফেন লাগিবই। মানুহখিনি মানে বহুত গৰম অনুভৱ কৰিব। হয়, হয় মানে আমি টেণ্টৰ পৰাই ফেনটো যিহেতু দিম। মানে আপোনাৰ
খনো এক্সট্ৰা লৈছিলে পইচা, বেলেগ কে লৈছে ফেনৰও প
অ', তেতিয়াহ'লে আপোনাৰ সেইটো গ্ৰহণযোগ্য কেতিয়াও নহয় দেই। মানে সেই টো আপোনাৰ বেছি পৰি যাব। কিন্তু মানে আমি আপোনাৰ সেই টেন্টৰ পৰাই দিম যিহেতু আপোনাৰ সেই ফেন হওঁক বা আপোনালোকক যদি সেই ডাঙৰ ডাঙৰ যদি আপোনাৰ সেই এয়াৰ কণ্ডিশ্যনাৰ কেইটা যদি লাগে তেতিয়া সেইকেইটাওঁ দিম, সেইকেইটাত অকনমান আপোনাৰ দামটো বেছি পৰিব।
হ'ব, হ'ব মই যিমান পাৰো চেষ্টা কৰিম। আহ
আপুনি ভাবি চিন্তি সেইটো হয়, আপুনি ভাবি চিন্তি মানে ক'ব আৰু সেইটো কথা।
হয়, হয় ক'ম।
ইয়ে মই আপোনাক কৈ দিছোঁ যে বাক কী সেই কাঁহী বাতি চাহি বাতি মানে এনেকে কেৰাহী চেৰাহী যিখিনি দৰকাৰ হ'ব আৰু মানে ৰিচিপচনত মানে যোনখিনি বস্তু দৰকাৰ হ'ব। আ' সেই খিনি আমি টেণ্টৰ পৰাই দিম, বাকী চকী তকী সেইবোৰটো চব আমাৰ পৰাই হ'ব আপোনাৰ। সে চকীত
চাব মই যাৰ লগত পাতিছিলোঁ টেণ্টৰ কথা
হয়।
অ', তেওঁ মই কলো যে হে আপোনালোকে যিবোৰ টেবুল দিব খাবলৈ সেই টেবুল মানে বহি পেলাই খাব লৈ সেই টেবুল বোৰ আপুনি টেন্টৰৰ লগত দিবনে? তেওঁলোকে বোলে টেন্টৰ লগত নহয় এইটো বেলেগকে পৰিব, আপোনালোকে যদি আমাৰ পৰা ল'ব বিচাৰে আমাৰ পৰাও ল'ব পাৰে বা বেলেগ গৰ পৰা যদি আপুনি ল'ব বিচাৰে তেন্তে হেনো বেলেগৰ পৰা ল'ব পাৰে। মই বোলো এইটো কেনেকে ধৰণৰ কথা? এইটোতো টেন্টৰ লগতে আহে ন অ'। ইমান টকা ভৰিছো যদি টেণ্টৰ লগতে তেওঁলোকে পইচা বস্তুতটো দিব লাগে। টেণ্টৰ লগত নিদিয় আকৌ বেলেগকে ল'ব লাগিব হেনো।
হয়। আপুনি আচলতে নিশ্চিন্ত হৈ থাকক, কিয়নো আমাৰ লগত সেইবোৰ আপুনি চব পাই যাব। বাকী আপুনি সেইয়া আমাক ক'লোৱেই চকী টকী আপোনাৰ, চকীত লগাবলৈ আপোনাৰ ধুনীয়া ক'ভাৰ আনি দি দিম। বাকী আপুনি সেইয়াত টিং পাতৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ মানুহে গৈ আপোনাৰ সেই টেণ্ট আপোনাৰ ধুনীয়াকে। বিয়াৰ আগদিনা আপোনাৰ সাজু কৰি দিব বাকি আৰু থাকিলে সেই টেবুল চকী মানে খোৱা যি টেবুল চকী সেয়াও আমাৰ পৰাই পাব। আৰু যদিহে মানে
আপোনাৰ লগত যোগাযোগ কৰিলোঁ হয়।
হয় যদি আপুনি বিচাৰে তেন্তে হ'লে কেটাৰিঙৰ গ্ৰুপটো মানে কেটাৰিঙৰ যোনটো দল হ'ব। সেই দলটো আমাৰ ফালৰ পৰাই দি দিম আপুনি টকা চাৰি লাখ দিলেই হৈ যাব।
সেইটো আমাৰ হয় হয়। সেইটো মানে আমাৰ এটা গাঁৱৰ যি কেইটা ল'ৰাছোৱালী আছিলে সেই ল'ৰাছোৱালী কেইটাই। কৰিম বুলি আশা কৰি আছে।